হেল্ল'
অ অ কি কৰিছা?
হেল্ল'! হেল্ল'!
অ শুনি আছো, হেল্ল'!
অ কি কৰিছো?
আছো এনেই, তই কি কৰিছো?
অ মই আছো, ভাত খালি?
অ নাই খাম দেৰি আছে আকৌ, এনেই ৰাতিপুৱা চাহ ৰুটি খাইছিলো।
অ নাই মোক হোৱা নাই অলপ দেৰি আছে মোৰো। বাকী কি কয় এই আজি অলপ এই আজি যিহেতু অ সপ্তাহিক বজাৰ অলপ এই সপ্তাহিক বজাৰ কৰি আহিলো আজি দেওবাৰ বজাৰকে গৈ আহিলো আজি।
অ ভালে কৰিছে দে মইও যাওঁ সপ্তাহিক বজাৰ আচলতে ভাল লাগে গৈ এতিয়া নতুন নতুন মানুহৰ লগত চিনাকি হয় আৰু আমাৰ ঘৰৰ ওচৰতে মান সাপ্তাহিক বজাৰ এটা আছে, যি শনিবাৰে শনিবাৰে বহে। মই তাৰ পৰাই বজাৰ-চজাৰ কৰি আনো আৰু কেতিয়াবা দেউতাক পৰা যায় কেতিয়াবা মইে যাওঁ আৰু।
অ আচ্ছা আচ্ছা এই ভাল কথা, সপ্তাহিক বছৰত যাব লাগে। আৰু পিছে মানে সপ্তাহিক বছৰত মান অলপ স্থানীয় বজাৰতকে মানে অলপ হেৰি কিছু কিছুমান মানে বস্তুৰ দামো মানে সস্তাত পোৱায়।
হয় হয় হয় ঠিকে কৈছে আচলতে সাপ্তাহিক বজাৰত অ মানে কিছুমান বস্তু সস্তাত পোৱা যায় আৰু সাপ্তাহিক বজাৰত মানে মই ভাবো যে বস্তুবোৰ মানে সতেজ পোৱা যায় মানে ফ্ৰেছ পোৱা যায়।
হয় হয় হয় হয় আৰু মই ভাবো ত সেয়াই আৰু আহ সপ্তাহিক বজাৰ যিহেতু সপ্তাহত একবাৰ বহে ত তাতে সতেজ মানে যিহেতু কলিয়ে তই সতেজ বস্তু পোৱা যায়, সতেজ চব্জিবোৰ পোৱা যায় তাতে। আৰু তাৰোপৰি মানে এইয়া দাম বস্তু বোৰো কম হয়। আৰু বাকী স্থানীয় বজাৰ-চজাৰ এনে যাও নে?
স্থানীয় বজাৰত যাওঁ, কিন্তু আচলতে স্থানীয় বজাৰ মানে আমাৰ ইয়াতকে অকণ মানে দূৰত পৰে। অকণ দূৰ আছে, মানে দুই কিলোমিটাৰমান দূৰ আছে। সেইকাৰণে প্ৰায় কমে যোৱা হয় সেইফালে কি কেতিয়াবা আমি এনেই ধৰি লও কেতিয়াবা অকণ মানে অঞ্চল মানে মানে লগৰ লগত যাওঁ, কিন্তু মানে খুব কমেই যোৱা হয় আৰু বিশেষ কে মানে বেছিকে এই সপ্তাহিক বজাৰত যোৱা হয়। মানে বজাৰৰ ঘৰ মানে বজাৰৰ যিখিনি বস্তু লাগে সপ্তাহ সপ্তাহ গৈ মানে মই ইতিমধ্যে ক'লোৱে যে শনিবাৰ শনিবাৰে বহে গতিকে শনিবাৰে শনিবাৰে গৈ লোৱা হয় যি কি বস্তু লাগে মানে আৰু ইয়াত মানে ঘৰত থকা সকলো বস্তুৱে পায় দালিৰ পৰা ধৰি মানে মাছ মগো তাৰ পিছত মানে আৰু শাক পাচলি বা সকলো ধৰণৰ বস্তু মানে এই সপ্তাহিক বজাৰতে পায় মানে
হয় হয় হয় হয় হয় হয় সেইটো ঠিকেই কথা অ আৰু মই ভাবো আহ দে আমি বজাৰ কৰিব লাগে আৰু বজাৰ কৰিলে মানে আমি বস্তুবোৰ যত ভাল বস্তু পাওঁ সেইবোৰ বস্তুত আমি মানে বেছি গুৰুত্ব দিব লাগে য'ত মানে সতেজ বস্তু পাওঁ সেইবোৰ বস্তু কিনিব লাগে যিহেতু অ এইবোৰ বস্তু মানে আমাৰ স্বাস্থ্যৰ কাৰণে উপকাৰ অ কিন্তু বজাৰত গ'লে ত দাৰডম কৰ'নি?
দৰ দাম কৰো আচলতে বজাৰ গলে দৰ দাম কৰো কিয়নো মানে য'ত ক'বাত যদি আলু বিশ টকা বেছি আছে কৰবাত আলো চল্লিছ টকা বেছি আছে গতিকে মই বস্তুবোৰ মানে আচলতে তুলনা কৰি চাওঁ যত মানে কম দাম আছে তাৰ পৰা কিনো আৰু কম দাম হলেও নহয় যদি বস্তুবোৰৰ মানে কম দাম আছে কিন্তু বস্তুবোৰ বেয়া তেতিয়াহ'লে মই নিকিনো গতিকে মই ভালকৈ চাওঁ যে বস্তুবোৰ ভাল হয় নহয় তাৰপিছত চাওঁ যে বস্তুবোৰৰ দাম কিমান মানে এতিয়া বজাৰ সপ্তাহিক বজাৰত মানে কৰ'বাত বিশ টকা বেছি ক'ৰবাত ত্ৰিশ টকা বেছি গতিযে দৰ দাম কৰি লোৱা ভাল বস্তু তোৰ মানে সতেজ হয় নে নহয় এই সে সেই মানে আটাইবোৰ বস্তু চাইহে মই লওঁ তই কি কৰ?
ময়ো তাকেই একেই যত মানে ভাল বস্তু পাই তাতেহে মানে মই লওঁ আহ বাকী কি কয় সেয়ে আৰু আজিকালি কিন্তু যিহেতু আজিকালি অনলাইনৰ যুগ আহ এই প্ৰযুক্তি বিদ্যাৰ যুগত কিন্তু আজিকালি অলপ মানে বজাৰৰ যিকোনি যিখ যিখিনি মানে গেলামাল দোকান এইবিলাকৰ মানে অলপ যেন বিক্ৰীত পাত্ৰা কমাইছে নেকি অনলাইন বজাৰ বুলি যিহেতু আজিকালি দে মানে ডাঙৰ ডাঙৰ চহৰ বিলাকত আহ বিভিন্ন ধৰণৰ এপ আছে যিবোৰৰ সহায়ত আমি মানে ঘৰতে বহি পেলাই সকলো বস্তু অৰ্ডাৰ কৰিব পাৰো ত' এইবোৰে আমাৰ সময়ো বচাই লগতে মানে সময় বচাই লগতে আমি মানে ঘৰতে বহি পেলাই কষ্ট নকৰাকে মানে আমি আমাৰ যিখিনি প্ৰয়োজনীয় বস্তু সেইখিনি আমি লাভ কৰিব পাৰোঁ
হয় হয় ঠিকে কৈছে আচলতে সপ্তাহিক সপ্তাহিক বজাৰে মানে আচলতে অনলাইন আহ মানে যি অনলাইন অনলাইন বজাৰ যি অনলাইন বজাৰ বুলি কোৱা হৈছে অনলাইন বজাৰ মানে সাপ্তাহিক বজাৰৰ মানে ক ক'ব গ'লে অকল ক্ষতি কৰি আছে সপ্তাহিক বজাৰত এতিয়া অনলাইন বহুতে মানে অনলাইনে ঘৰতে বহি পঠিয় বস্তুোৰ অৰ্ডাৰ দিয়ে গ বস্তুবোৰ মানে আনে কিন্তু মই ভাবো যে তাৰ খু্তি এটাও আছে এতিয়া অনলাইনত যদি আমি কিবা এটা বস্তু অৰ্ডাৰ দিওঁ আমি ভালকে চাই চিতি ল'ব নোৱাৰো বা দৰ দাম কৰিব নোৱাৰো যিত টো বস্তু মানে নিৰ্দিষ্ট দামত থাকে সেই নিৰ্দিষ্ট দামতে কিনিবলগীয়া হয় তাৰ উপৰিও মানে বস্তুবোৰ সতেজ হয় নে নহয় বস্তুবোৰ ভাল হয় নে নহয় বা বস্তুবোৰ কৰ আহিছে সেইবোৰ মানে আমি একো বস্তুৱে গম নাপাওঁ অনলাইনত কিন্তু আমি সপ্তাহি বজাৰত গ'লে মানে বস্তুবোৰ দৰ দাম কৰি তুলনা কৰি বস্তুবোৰ সতেজ হয় নে নহয় ভাল হয় নে নহয় বা তেওঁলোকৰ লগত দুটামান কথা বতৰা পাতি আমি সকলো ধৰণৰ বস্তু মানে নিৰ্ধাৰণ কৰি লব পাৰো গতিকে মই ভাবো যে সকলোৰে নিজা নিজা সুবিধা আছে অসুবিধা আছে এতিয়া যিসকলে মানে বজাৰৰ পৰা দূৰত থাকে বা তেওঁলোকে মানে সময় পাব নোৱাৰে তেনেকে সময় নাপায় গতিকে তেওঁলোকৰ কাৰণে অনলাইন বজাৰ ভাল তেওঁলোকে অনলাইনতে মানে বহুতো ধৰণৰ বস্তু মানে মোবাইলৰ জৰিয়তে মানে তেওঁলোকে ঘৰত আনিব পাৰে আৰু লগতে আ হেৰি কিন্তু মই ভাবো যে বিশেষকে যাৰ মানে ঘৰ বজ যাৰ সাপ্তাহিক বজাৰ ওচৰত তেওঁলোকে মানে সপ্তাহিক বজাৰত গৈয়ে মানে বজাৰ কৰাটো ভাল বুলি মই ভাবো
হয় হয় হয় ঠিক কথা কৈছা কিন্তু সেয়াই আৰু অনলাইন বজাৰত মানে এ অনলাইন বজাৰৰ যিটো মানে প্ৰচলন সেইটো বৃ দ্ধি পাইছে বাৰু আগতকে কিন্তু সেই একেখিনি কথাই যে যদি তাত মানে আমি বস্তুবোৰ সতেজ নাপাওঁ তেতিয়াহ'লে তাত কি তে একো লাভ নাই আৰু মানে ই স্থানীয় বজাৰ বা সপ্তাহিক বজাৰত আমি বস্তুটো নিজে গৈ পেলাই আমি চাব পাৰো কিন্তু কোনটো বস্তু ভাল কোনটো বচ ত বেয়া সেইটো বস্তু চাব পাৰ কিন্তু অনলাইন বজাৰত সেইটো সুবিধা নাথাকে আমাৰ হাতত ত' সেইটো এটা মানে অনলাইন বজাৰৰ প্ৰধান সমস্যা বুলি ক'ব পাৰো পিছে মই বজাৰল গ'লে কিছু কিছুমান বস্তু মানে মই আহ হেৰি কৰি চাও মানে আহ কিছুমান বস্তু মই মানে আগতে নিৰ্ধাৰণ কৰি যাও যেনেকে হওক তালিকা বনাই লোৱা মই ভাবো যে আ বজাৰত গ'লে মই যেতিয়া যাওঁ মানে তেতিয়া যাতেন মানে অভাৱত মোৰ পইছ টকা পইচা কেইটা খৰচ নহয় তাৰ কাৰণে মই মানে এখন তালিকা প্ৰস্তু কৰো সেই তালিকাবোৰ মতে যিখিনি মানে মোৰ লাগতিয়াল সামগ্ৰী যিখিনি মোৰ প্ৰয়োজনীয় চব্জিৰ পৰা আদি কৰি যিখিনি মোৰ আ চাউল দালি বা এ মোৰ এইবোৰ যিখিনি বস্তু আছে এই বস্তুখিনি মই আগতে তালিকা নিৰ্ধাৰণ কৰিলো তালিকা নিৰ্ধাৰণ কৰিবলে মই সেই সেইটো হিচাপত মই এটা বাজেট নিৰ্মাণ কৰো সেই বাজেট নিৰ্মাণ কৰি পেলাই মই বজাৰত যাওঁ তাৰ লগতে মই আহ তাৰ লগতে মই যি ই প্লাষ্টিকৰ বেগৰ ঠাইত মই অ কাপোৰৰ বেগ লগত লৈ যাবলৈ চেষ্টা কৰো যাতেন মানে প্ৰদূৰণ কম হয় ঠিকে যিহেতু প্লাষ্টিকৰ ব্যৱহাৰে প্ৰদূষণ শৰীৰত মানে পৰিৱেশৰ প্ৰদূষণ বৃদ্ধি কৰে আৰু তই বাকী কি কয় বজাৰ গলে তই কিবা এনেকা আহ কিবা কিছুমান বস্তু মানে আগতে প্ৰস্তুত কৰা নাই কেনেকে যাওঁ মানে বজাৰত
হয় হয় মই আচলতে তালিকা প্ৰস্তুত কৰি লওঁ যিহেতু তালিকা প্ৰস্তুত কৰিলে ভাল মানে এটা বস্তুত মানে ভাল হয় যে এতিয়া আমি বজাৰ কৰিব গ'লে মানে কিছুমান বস্তু মানে পাহৰা হয় এতিয়া ধৰি লও ধেৰ বস্তু যদি থাকে তেতিয়া আমি যদি তালিকা প্ৰস্তুত কৰি নাযাওঁ এনে যদি মনত ৰাখি যাওঁ তেতিয়া কিছুমান বস্তু পাহৰি যোৱা হয় ফলচৰূপে মানে আমাৰ অসুবিধা হয় গতিকে মই ভাবোঁ যে তালিকা প্ৰস্তুত কৰাটো হল মানে বহুতেই বেছি ভাল কাম হব আচলতে আগত এনেকে তালিকা বস্তুত কৰা নাছিলো নিজে নিজেই মানে মন মনত মানে বস্তুকেইটা ৰাখি গৈছিলো যিহেতু আগত তেনেকে বৰ বেছিকে মানে বজাৰ কৰিবলগীয়া নাছিলে দেউতাই কৰিছিলে কিন্তু এতিয়া যিহেতু মানে ঘৰৰ সমূৰ্ণ দায়িত ত্ব মোৰ ওপৰতে আছে গতিকে ময়ো মানে তালিকা প্ৰস্তুত কৰাৰ লগতে তালিকা প্ৰস্তুত কৰি যিখিনি মানে আনিবলগীয়া আছে সেইখিনি প্ৰত্যেকটো বস্তু মানে মই কাগজ এটাত লিখি লৈ যাওঁ আৰু ইতিমধ্যে মই মানে এটা বস্তু আ যিটো তই ক'লে সেইটো মানে সঁচাকে শলাগ লব লাগ গে যে আমি প্লাষ্টিকৰ ব্যৱহাৰ কমকে কৰিব লাগে এতিয়া প্লাষ্টিকৰ কথা আমি সকলোৱে গম পাওঁ যে প্লাষ্টিকৰ ব্যৱহাৰ ফলত আমাৰ পৰিৱেশৰ যিটো মানে বিনষ্ট হৈ আছে পৰিৱেশৰ যি ক্ষতি হৈ আছে মানে সেইটো আচলতে কেতিয়াও মানে কোনেও মানে ভাবিব নোৱাৰাকে ক্ষতি হৈ হৈছে আৰু প্লাষ্টিক আমি জানোই যে শ শ বছৰ ধৰি মাটি থাকি যায় সেইবোৰ মানে সহজে মানে গেলি পচি নাযায় তেতিয়া মই ভাবো যে তাৰ হল হলনি যদি আমি থলুৱা বেগবোৰ যি বেগবোৰ অৰ্থাৎ মানে কাপোৰৰ বেগ হওক বা আমাৰ ঘৰুৱা বেগবোৰ হওক সেই ঘৰুৱা বেগবোৰো যদি আমি লৈ যাওঁ আৰু একেটা বেগকে যদি আমি বাৰম্বাৰ ব্যৱহাৰ কৰো ফলস্বৰূপে আমি পৰিৱেশকো মানে আমি আহ বিনষ্ট কৰোৱাৰ পৰা ৰক্ষা কৰিব পাৰিম আৰু লগতে অলাগতিয়াল যিবোৰ প্লাষ্টিক বেগ আছে সেই প্লাষ্টিক এক ব্যৱহাৰৰ পৰাও বিৰত থাকিব পাৰিম আৰু লগতে আমি মানে আনকো মানে ইয়াৰ বিষয়ে সঁচ মানে সজাগ কৰিব পাৰো হ এটা মানে সজাগতা সৃষ্টি কৰিব পাৰো বুলি মই ভাবো
হয় হয় তাৰোপৰি মানে মই বজাৰত গ'লে মানে নগদ টকা আৰু অনলাইন পেমেন্ট দুটাই লৈ লগত লৈ যাওঁ, যিহেতু আজিকালি যিহেতু ডিজিটেল যুগ ন অনলাইনৰ যুগ। তেনে সকলোতে মানে অনলাইন পেমেন্ট কৰা হয় কিন্তু কেতিয়াবা কিছুমানৰ আহ কিছুমান বেপাৰী তাত গ'লে তেওঁলোকৰ তাত অনলাইন পেমেন্ট নাথাকে তেতিয়া মই ভাবো মানে নগদ থকা খিনি যেতিয়া আমাৰ কামত আহে সেইখিনিে মানে আমি ব্যৱহাৰ কৰি পেলাই বস্তুটো ক্ৰয় কৰিব পাৰো আৰু লগতে মানে বজাৰত গলে আমি নিজৰ মোবাইল টকা আৰু বেগ এইবোৰৰ প্ৰতি বহুত যত্ন লব লাগে কিন্তু, কাৰণ মই যদি কওঁ এই বজাৰত গ'লে মানে এই আমাৰ এই মোবাইল চোবাইল কেতিয়াবা আমাৰ পকেটৰ পৰা পৰি যায় আৰু সেইবোৰ মানে এবাৰ হেৰাই গ'লে আমি মানে আৰু সেইখিনি মানে ঘূৰাই নাপাওঁ ত' সেইবোৰ বস্তু মানে সাহস বা মানী বেগ হওঁক এইবোৰ বা মোবাইল এইবোৰৰ প্ৰতি মানে আমি সৰু সৰু বস্তুৰ প্ৰতি বহুত ধ্যান দিব লাগে। আৰু তাৰোপৰি মানে হয় বজাৰ কৰিবলৈ যাওঁতে মানে সময়টো চাব লাগে মানে ৰাতিপুৱা যদি আমি যাওঁ তেতিয়া আমি বেছি সতেজ বস্তু পাওঁ যিহেতু ৰাতিপুৱা তেওঁলোকে গছৰ পৰা উঠাই পেলাই বজাৰত বিক্ৰী কৰিবলৈ লৈ আহে গতিকে আমি ৰাতিপুৱা সময়ত গলে আমি অধিক লাভৱান হওঁ।
হয় হয় ঠিকে কৈছা আচলতে আমি ৰাতিপুৱা যাব লাগে ৰাতিপুৱা গলে মানে আমি সতেজ বস্ত পাওঁ আৰু এতি য়া তই যি কথা কলি যে বজাৰত গ'লে আমি আচলতে সাৱধান হব লাগে আমাৰ বস্তু বা যি যি বস্তু আমি লগত লৈ যাওঁ সেই বস্তু বোৰৰ প্ৰতি আমি লক্ষ্য ৰাখিব লাগে আৰু বস্তুবোৰ কাৰণ আমি সাৱধান হব লাগে, এতিয়া বজাৰত মানে বহুতো ধৰণৰ মানুহ আহে ভাল মানুহ আহে বেয়া মানুহ আহে গতিকে আমি সাৱধান হৈ মানে নিজে সেইখিনি বস্তু বুজি চলিব লাগে আৰু লগতে মই বজাৰৰ কথা এটা ক'ব মানে বিচাৰো যে বজাৰ আচলতে কেৱল বজাৰ বুলিয়ে নহয় এতিয়া সপ্তাহিক বজাৰ পোৱাৰ লগে লগে গাঁও এখনৰ যদি সপ্তাহিক বজাৰ বহে বা চহৰ এখনত যদি সপ্তাহিক বজাৰ বহে, সেই সপ্তাহিক বজাৰত আমি বিভিন্ন ধৰণৰ মানুহ লগ পাওঁ বা বিভিন্ন ধৰণৰ আমি কথা বতৰাবোৰ শিকিব পাৰো আৰু বস্তুবোৰৰ দৰ দাম শিকিব পাৰো লগতে আমাৰ যি বন্ধু বৰ্গ আছে বন্ধু বৰ্গৰ লগত গৈও আমি মানে তাত সময় অতিবাহিত কৰিব পাৰো লগতে আমাৰ বিভিন্ন ধৰণৰ কাৰ্যকলাপবোৰো আমি আহ তাত কৰিব পাৰো, লগতে আমি বস্তুবোৰৰ কথা বিশেষকে আমি জানিব পাৰো যে এতিয়া বজাৰ বুলি ক'লে বজাৰ হৈছে মানে এটা সাংস্কৃতিক কেন্দ্ৰ বুলিয়ে ক'ব পাৰো মই। কিয়নো তাত বিভিন্ন ধৰণৰ মানুহ আহে আৰু বিভিন্ন ধৰণৰ মানুহে আহি তাত বজাৰ চজাৰ কৰে। গতিকে আমি বজাৰ কৰি বৰ লোৱাৰ মানে যোৱাৰ লগত লগত আমি আনৰ লগত চিনাকি হওঁ তেওঁ লগত কথা বতৰা পা তি আমি তেওঁলোকৰ লগত মিলা প্ৰীতি আগবঢ়াও আৰু গতিকে বহুটো ক্ষে ত্ৰত মানে বজাৰৰ পৰা লাভ হয় আৰু বিশেষকে আৰু এটা লাভ আছে বজাৰৰ মই মানে সেইটো ক'ব বিচাৰো সেইটো হৈছে যে দৰদাম কৰি নিব পাৰো বস্তুবোৰ আৰু সতেজ ল'ব পাৰো ইতিমধ্যে তই কলি যে ৰাতিপুৱা যোৱাটো ভাল। আৰু বিশেষকে মই ভাবো যে বজাৰৰ যি বস্তুবোৰ আছে সেই বস্তুবোৰৰ মানে আমি আনৰ আগত মানে উৎসাহে দিব লাগে যে, যে সেই সপ্তাহিক বজাৰৰ পৰাই মানে বস্তুবোৰ তেওঁলোকে কিনে।
হয় হয় হয়, একদম ঠিক কথা কৈছ দেই। বাকী এয়া আৰু আজি কথা পাতি ভাল লাগিল দেই। বহু কথা শিকিলো মই আজি ঠিক আছে তেন্তে আৰু হয় হয়, বেলেগ দিন আৰু কথা পাতিম আৰু।
হয় ঠিক আছে বাৰু।
ঠিক আছে।